অহ' কি কৰি আছা?
মই তোমাৰ এয়া গৰমতে আমাৰ পিছফালে বাহদলীতে পঢ়ি আছো। তুমি?
অ মইও বহি আছো গছৰডালত
আচ্ছা ভাত পানী খালা
উম খালো খালো তুমি
মইও খালো
অ কিহৰ লগত খালা আজি আমাৰ ভোল আৰু মাছ
অ অ আমাৰ আগত আমাৰ আকৌ তোমাৰ হেৰি দিলে তোমাৰ দালিতে ভেণ্টি দিলে আকৌ তোমাৰ ঔটেঙা আৰু কঁঠাল গুটি আৰু তোমাৰ ৰঙালাও ভাজি বনালে আৰু তোমাৰ এইটো পটলৰ কিবা এটা গ্ৰেভি টাইপৰ বনাইছে ভাল লাগিলা খাই তাৰ পিছত সেইয়াই দালি ভাজি
অ তুমি কঠাল গুটি খাই ভাল পোৱা নেকি
উম বহুত ভাল পাওঁ মোক কঠাল গুটি খাই আমাৰ তোমাৰ কত কি কৈছা
মোৰতো ভালেই নালাগে কঠাল গুটি খাই
কিয় ইমান ভাল লাগে খাই
এনেই দালিত দি খালে মোৰ ভাল নালাগে পৰি খালে ভাল লাগে
অ পিটিকা বনাই খালে
অঁ
অ অ চাটনি বনালেও ভাল লাগে আমাৰ তোমাৰ এবাৰ কঁঠাল এটা আনিছিলে ডাঙৰ
অ
তাৰ তোমাৰ খাবলৈ বেয়া কিন্তু ফুটা কাটাৰ কাৰণে লৈছে আৰু ফুটাকটা ডাঙৰ ডাঙৰ আছিলে যে তাৰপিছত তাৰ যোনকেইটা গুট গুটি সেকেইটা কি মিঠা দালিত দি পেলাই খাইছো কি মিথা মই কৈছোৰে উম
হেৰ অ লাগে যদি লৈ যাবহি
অ মই লৈ যাম দিয়া মোৰ মানে কি গুটি কেইটাৰ কাৰণে লাগে এনে মইও খাই ভাল নাপাওঁ বাৰু
উম কঠাল খাই ভাল লাগে কিন্তু মোৰ গুটি ভাল নালাগে
গুটি ভাল নালাগে
তহে
মই আকৌ গুটিৰ কাৰণেহে খাওঁ
উম মোকো উম কঁঠাল খাই ভাল পাওঁ কিন্তু গুটি ভাল নাপাওঁ আমাৰ মাহঁতে ভাল পায় আমাৰ বাইদেউও ভাল নাপায় ইমান এটা কঁঠাল গুতি খে
অ অ অ আমাৰ আকৌ তোমাৰ সেইনা খন কঁঠাল গুটিৰে হেয়ে বনাইছিলে কঠাল গুটি আলু তেনেকে টৰ বনাইছিলে কি ধুনীয়া লাগিছে খাই
বাহ ইয়াতে আহিবা আমাৰতো ৰেগুলাৰ এয়াই কঁঠালগুটি দালি
কঁঠাল গুটি তোমাৰ বোলে তিনিটা আপেলৰ সমান বোলে প্ৰটিন থাকে আৰু ভিটামিন থাকে
অ মায়ে কয় বাৰু সেনেকে খা খা বুলি মই কিন্তু ইমান নাখাওঁ আৰু দালিখিনি খাম কঁঠাল গুটি তাতে থাকে
আচ অ', এই যে আমাৰ বিহু গ্ৰোপতটো ওলোৱা কথা আছিলে কি কৰিবা এতিয়া?
অঁ' কি কৰিম এতিয়া তাকে ভাবি আছো। অ', ছোৱালী আছে।
অ', তেনেকে তোমাৰ ঢুলীয়া বি বিচাৰিব লাগিব তেনেকে মোৰ বাৰু ভাইটি আৰু দাদাজনে ঢোল বজাই তেওঁক সিহঁতক কব লাগিব বাৰু সিহঁতে বজাই দিব আৰু। যদি কওঁ যে, গ্ৰপত তেনেকে সোমাবি বুলি সোমাব বাৰু সিহত।
উম।
এতিয়াতো আৰু বিহু তেনেকে নোহোৱাই হ'ল, নানাচেই কোনেও।
অ', আজিকালি চব বেলেগ হৈ গৈছে আৰু।
অ', কালচাৰ টো গুচিয়ে গৈছে আৰু বিহু।
উম, বিহু নানা চাই হৈছে চবে।
নানাচেই হেইটোয়েটো হেইটোতো প্ৰব্লেম এতিয়া এতিয়া যদি কাৰোবাক সুধু সিহঁতে লাজৰ কাৰণেই নানচ বা কোনোবাই কৈ দিব মই নাচিবই নাজানো বিহু। আৰে অসমীয়া যোনটো সংস্কৃতি, সেইটো তহতে বাচিবই নাজান নে।
তুমি জানা বিহু নাচীব?
অ', জানো বিহু জানো, সত্ৰীয়া জানো আৰু তোমাৰ ভাৰত নাট্যম জানো।
অ', মই বিহুতো জানো অলপ চলপ আৰু বাকী কিন নাই, ইমান নোৱাৰো আৰু।
অ', মই মানে তোমাৰ সৰুতে শিকাই শিকিছিলো যে
অ'।
সৰুতে মায়ে লৈ লৈ যায়, তোমাৰ আকৌ তোমাৰ নাটক কৰিবলৈ নিয়ে, সৰুতে দেউতাই। স মোৰ বাপা তোমাৰ মানে ডাইৰেক্টৰ আছিলে যে, আগতে তোমাৰ মান, সৰু সৰু ফ ফিল্ম বিলাক, কলে কৰে আৰু আগৰ।
অঁ'।
এতিয়া, কৰিম বুলি কৈছে নাটক এখন, আগতে মানে পাপাই বেষ্ট এক্টৰ এৱাৰ্ড পাইছিলে।
অ', কি কি ফিল্ম বনাইছে এনে?
ফিল্ম মানে নহয় আৰু তোমাৰ নাটক টাইপৰ, এনে কাটো তোমাৰ থিয়েটাৰত কৰে যে নাটকবোৰ যে।
অঁ', অঁ'।
অ', তেনেকুৱা তাইপৰ।
অঁ'।
ফিল্ম টাইপৰ নহয় আৰু নাটকে।
আচ্ছা।
সেইবোৰ কৰি পেলাই তোমাৰ আগতে কৰিছিলে, আজিকালি যেতিয়া পা মানে তোমাৰ আহ, ঘৰৰ দায়িত্ব দায়িত্ব ভাৰ বিলাক বাঢ়িলে, তেতিয় পা আৰু তোমাৰ এইবোৰ এৰিব লগা হ'ল আৰু ঘৰৰ কাম বোৰ কৰিব লগা হ'ল নহলে আকৌ ঘৰত কি কি দিব আনি ন। আমি খাম কি, সেইটো, হেইকাৰণ মানে অ', আমাৰ, আমাৰ কাৰণে নিজৰ ড্ৰিম বিলাক মানে হেৰুৱাই দিছিল, এতিয়া যিহেতু আমি ডাঙৰ হলো সেইকাৰণে এতিয়া আকৌ ঘূৰি যাব পাৰো নিজৰ সপোনবোৰলে।
অঁ'।
মই কৈছো ঠিকে আছে, ঠিকে চিন্তা ধাৰা ন, যেতিয়া আমি ডাঙৰ সৰু আছিলো তেতিয়া ইয়াতে বাৰ আমাক চাব চোৱা চিতা কৰিব লাগিছিল এতিয়া যিহেতু আমি ডাঙৰ হলো নিজৰ আমি ৰেছ স্পনচিবিলিটি ল'ব, ল'ব পৰা হ'লো আৰু এতিয়া, নিজৰ ড্ৰ্ৰীমবোৰতে ক কৰা আৰু কাম।
অঁ', তেনে বিহু গ্ৰোপটোৰ কথা কোৱা আৰু।
বিহু গ্রোপ পতো তাকে ভাবিছো গগনা বজোৱাাজী লাগিব তোমাৰ আকৌ, তোমাৰ আ ফকৰা যোজনা এজনী লাগিব কোৱা!
উ কম দিয়া, আছে দুজনীমান
অ, মানে তিনি চাৰিজনী মান ভালেই নাচনী লাগিব! অ
অ ঢোল বজাই মানে, সি বহুত ভাল পায় মানে, ঢোল বজাই আৰুা গানো গায়!
অ ঠিকে আছে, গান গোৱা মানে তোমাৰ গান গোৱা ছোৱালীজনীও ভাল লাগিব, ল'ৰাটোও ভাল লাগিব তোমাৰ আকৌ তোমাৰ টকা বনাব লাগিব এতিয়া টকা
থটকা হৈ যাব বাৰু আমাৰ ফালৰ পৰাই
হ'ব ন
অ
অ আমাৰ পাবাত বাৰু গগনা গছা বনাই দিয়ে মই তোমাৰ কাৰণে গগনা এডাল বনাই দিম দিয়া যদি বনাই দিব খোৱা গগনা অ আকৌ কাপৈ কণী এখন লাগিব
অঁ
উ আগতে দেই মানে উম যেতিয়া মই মোৰ সৰু আছিলো তেতিয়া মই কওঁ মানে চাদৰ মেখেলা পিন্ধিলে বিহু সাজযোৰত পিন্ধিলে এই হাঁচতিখন কিয় ল'ব লাগে তাৰিছত বা দেউতাই কয় আৰুচ ট খত বোলে চেনাই কাৰণে বোলে তামোল খ বোলে বান্ধি থৈ দিব লগা হয় মানে খাবলৈ দিয়ে আৰু তামোল খ লৈ যায়
অ
মই তেতিয়া ক অ হয় নেকি তেতিয়াও মৰম আছিলে কৈছে অ তেতিয়াও মৰম আছিলে বোলে চেনাইলে চ সে কাই ন মুলল বান্ধিিলয়
মইতো বিহুৰ বিষয়ে আধা আধা খিনি নাজানোয়ে বিহুৰ
ময়ো নাজানিছিলো তাৰপিছত মোক দেউতাই কওঁতেহে দেউতাই মানে তোমাৰ আগতে ত দেউতাহতৰ বিহু গ্ৰুপ এটা আছিলে বিহু গ্ৰুপ ত দেউতাই মানে তোমাৰ গান গাইছিলে
অ গান
গান অ গান গাই তোমাৰ আকৌ তোমাৰ গগনা বজায়
অ
তোমাৰ এটা হেৰি ল'ৰা মানুহৰ ককনাও আছে নহয় এটা লাহৰি আৰু এটা বেলেগ ককনা আছিলে নামটো পাহৰিছোঁ মই
অঁ
লাহৰিটো ছোৱালী বিলাকে বজায় আৰু ইটোও লৰা লৰাবলাকে বজায়
অঁ
তাৰপিছত সেহে বজাইছিলে দেউতাই তাৰপিছত তোমাৰ সেয়াই আৰু যেয়া ডাঙৰ ডাঙৰ হৈ ডাঙৰ হৈ আহিলে বিয়া হোৱাৰ পিছত চব এৰিলে আৰু
চবে ডাঙৰ হ'লে এইবিলাক এৰিবই লাগে
সেইটোয়ে নিজৰ সপোনবোৰ পুৰা কৰিব নোৱাৰিলে আৰু মানে বাপাই ভাবিছিলে যে মই এজন ভাল মানে ডাইৰেক্টৰ বা কিবা হম বুলি কিন্তু সেইটো কৰিব নোৱাৰিলে আৰু এতিয়া তোমাৰ তাৰাপা এতিয়া ঘৰতো তাকে খেতি কৰি আছে
অঁ আছে তোমালোকৰ সেতি
অ খেতি কৰে তোমাৰ এতিয়া কঠিয়াই পেলাইছে তাতে তোমাৰ ব্যস্ত হৈ আছে ৰাতিপুৱা পৰাা সন্ধিয়ালৈকে তাতেই থাকে মোৰ ইমান বেয়া লাগে এই ৰ'দ খত আমি ঘৰত থাকো আৰু পাপাহতে এনেকুৱাে পথাৰত কাম কৰি থাকে
উ পিছে তুমি বু অ বোকাৰ পৰা জানা
অ জানো তুমি
অ, নাই ইমান ভালকে নাজানো আৰু মই।
অ, আমাৰ মানে তোমাৰ সৰুতে আমি অশান্তি কৰি থাকো যোই তেতিয়া মায়েক কি কৰে মামাক কথাল লৈ যায়।
উম।
ঘৰ দকল থাকিব নোৱাৰো তেতিয়া আমাৰ অকল চাৰিটা মানুহে মা, দেউতা মই আৰু বা-বাটো তোমাৰ ডাঙৰ হ'ল। তাৰ পিছত তাই তাৰ পৰা যেনিবা ল'ব জানে আৰু তাৰ পিছত মই তাতে গৈ পেলাই বহি থাকোংগে। শুই পেলাই তোমাৰ এবাৰ মানে পথাৰত নামি পেলাই ৰুলো দেই এ, এটা কঠীয়া ৰুলো এডাল মানে কিছো আৰু তাৰপিছত কি হ'ল য়াতে মোৰ এটা দুই, তিনটা মান জোক লাগি গ'ল ন ভৰিতে মই চিঞৰি বাখৰি নাই আৰু। তাৰ পিছত গোটেইখিনি কঠীয়া বেয়াকৈ পেলালো খেচি, গুলি তাৰপিছত আকৌ মায়ে আকৌ উঠাই নিছে মাৰিছে মোক। কৈছে কিয় নামিব লাগে তই।
উ, প্ৰথমতে হয়ে বাৰু এনেকুৱা চবৰে
উম, এতিয়া তোমাৰ জোক লাগিলে সিমানটা ভয় নালাগে বাৰু হাতেৰে এৰুৱাই দিওঁ।
উম, নাই মই এতিয়াও হাতে এৰাব নোৱাৰো দেই বহুত ভয় লাগে। কেনেকে লাগি ধৰে।
অ, মাটিৰ লগতে ডাঙৰ হলো আৰু মাটিৰ মানুহ
উম, আমিও একে বাৰো তেও আৰু জোক ভয় লাগে অকমান।
অ, আগতে লাগিছিলে দেই আগতে মৰি যাওঁ আৰু জোক বুলি কলে আৰু বেয়া ভয় লাগে আৰু। যি পলাও একেবাৰে মানে জোক লাগি থাকে মই এনে পলাও। এনে দৌৰি থাকো মই যেনেকে তানে একদম তেজ ওলাই আহে।
একে লাগি ধৰে নুখুৰেহে, নুখুৰে।
অ, নিমখ দিলে এৰি দিয়ে বাৰু।
অ, এৰে বাৰু।
উম, কিন্তু নিমখ দিয়াৰ পিছত জেগা কন, কেনেকুৱা চেক, চেকাই অ, বা এইটো ফিলিং মানে একে ৱৰ্ষ্ট ফিলিং আৰু মোৰ সৰুৰ।
উম।
এতিয়া বাৰু ইমানটা ভয় নালাগে তথাপিও অলপ, চলপ লাগে দেই লাগিলে মানে অলপমান চক ফালচা লাগে আৰু।
অ, হেনেকুৱাই।
আমাৰ একে ভাত খোৱা সময়ত যি পইতা চৰাই আহে অ'।
আগতে আমাৰ ঢেৰ আছিল পঁইতা চৰাই এতিয়ালৈ নাই অকণমান কমিছে আৰু পঁইতা চৰাই।
অ, ভাত খোৱাৰ সময়তে আহে।
অ'।
এইবিলাক মৰা কি'বা দেৱাই নাপায় নেকি।
হা?
এইবিলাক পইতা চৰাই বিলাক মাৰাৰ কিবা মানে ঔষধ নাপায় নেকি।
ঔষধ আছে বাৰু।
তোমালোকৰ কোনটো ইউজ কৰা?
আমি বাৰু একো ইউজ নকৰো আছে কিন্তু।
আছে ন মই তাকে মানে সুধো লগৰ বিলাক সিহঁতৰ ঘৰতো পইতা চৰাই যে সিহতৰ ঘৰতো বাৰু একোৱে নিদিয়ে। আমাৰ ঘৰত মানে ইমানেই হৈছে থাকি কিব নোৱাৰি তুমি কিবা এটা বস্তু খুলি থৈ দিলা নহয় পাহৰি গ'লা নহয়। তাতো পইতা চৰাই পোৰা নাচি থাকিব, ডান্সিং কৰি থাকিব।
অ, আৰু কাপোৰ বিলাকতো ক'বই নালাগে সিন্টৰ
এ, কাপোৰ বিলাকৰ মাজত সোমাই থাকিব মোৰ ইমান পিন্ধিবলৈ ঘিন লাগে।
ত একৈ গোন্ধাই থাকে মুতি থৈহে তাতে
চি অ ইমান বেয়া গোন্ধাই
উম
তাকে এইবিলাক পইতা চৰাইবলাক থাকিলে তোমাৰ বিজাণু বিলাকো আহে যে সেইটো কাৰণে তোমাৰ বেমাৰবিলাকো হয়
নিগনি হ'লেতো আৰু ক'বই নালাগে তাতে দিম পাৰি পোৱালি হৈ যায় তাতে
অ নিগল অ পোৱালি হৈ যায় ততিয়াত পোৱালি কোপাই আকৌ কাপোৰ বিলাক তুৰি কুটুৰি গুৰি গুটুৰি খাই খাই খাই খাই মানে বেয়াই গৈ পেলাই কাপোৰযোৰ আমাৰ মাৰ তোমাৰ পাটৰ কাপোৰযোৰ আছিলে
অ
দিছিলে তাৰপিছত মায়ে মইতো মই মানে পাহৰতে খোলাটো এৰি থৈ গ'লো মই ভাবিছো কি নিগনতটো নায়ে ঘৰত কপাতোমাব তাৰ পিছত নিগুতে সোমাই পেলাইো পোৱালি ছোৱালী হৈ কুটি পেলাই কুটি পেলাল ন কাপোৰযোৰ মাৰ
উম
মা মানে বিয়াৰ মেইন চছেট আছিলে সেইযোৰ মোৰ ইমান বেয়া লাগিছে কাৰণ মোক কাৰণে হৈছে ন মোৰ মানে পিছত মানে গিল্টি ফিল কৰি আছো মই যদি নোখোলাই হয় নাখালেও হয়
উম তেজিমাল অ তেজি আজিমলা নিচিনাই হলে আৰু
অ তেনেকুৱাই হ'ল আৰু কেছটো এজীমলাৰ নিচিনা
অ তাই আৰু কাপোৰযোৰ
অ অ অ তাৰপিছত তোমাৰ তাইৰ কাপোৰযোৰ সেই সখীয়েকৰ বিয়াত ন মাকে খুটুৱাই দিছিলে যে নিগনি সতুৱাই
তাতে আঙঠা আৰু ৰ নিীগনিী সোমাই দিছিল
অ পুৰায় আকৌ কুটাই আনিছিলে
উম
বা সেইখনো চাই ভাল লাগিল অ সৰুতে যে তোমাৰ এই ঔটেঙাখনন চাইছা তুমি অঔ কুঁৱৰৰি
অ চাইছো বাৰু এতিয়া অকমান পাহৰিছো
অ কৰি তোমাৰ ছোৱালীজনী ইমান ধুনীয়া দেখিবলৈ ন
অঁ
উম ময়ও চাইছো বাৰু
অ পিছে তুমি কেইবাৰমান চাইছা সেইখন
মই তোমাৰ বহুতবাৰ চালো সেইখন দুই তিনিবাৰতকে ওপৰ চালো
মইো চাইছো কিন্তু পাহৰি পালোে এতিয়া মই নাচাই নাচাই
অ আকৌ তোমাৰ আৰু এখন আছিলে কিবা ভোতৰখন আছিলে
ভূতৰ কি নাম হয়
নামখনন নামতটো পাহৰিলো কিন্তু ভয়ানক আছিলে ত তাৰ যোনটো চাউড দিয়েে গা একদম পিজায়
অঁ
এ আকৌ অ আকৌ তোমাৰ চিলনী জীয়েকৰ সাধু
অ সেইখন চাই কিন্তু বহুত ভাল লাগে
অ সেইখন বহুত বাৰ চালো আই আইতা কাকাহঁতৰ লগত এবাৰ মাহতৰ তঁতৰ লগত এবাৰ বা লগত ব বহুত বাৰ চালো সি গিনন্তি নাই ভালো লাগিলে চাই পেলাই
উম বহুত চাই ভাল লাগিল তেজি ম
তাকেহে, আহ, চিলনীয়ে আহ, তাকে সেইৰিখিনি চাই ভাল লাগিলে বাৰু আকৌ তোমাৰ চম্পাৱতী,
অ, চম্পাৱতী।
উম, সেইখন চাইো ভাল লাগিলে। অ, আকৌ যে ইজনীক মানে তোমাৰ পেট ফালি যে লৈ আনে হাতটো ইচ্ৰাম মোৰ বৰে গে গা খিচ খিচাই যায়। সাপডালে যে খাই পেলাই। উম। আৰু ইমান ভয় লাগিছিলে।
উম।
তাকে এই যে ফিল্ম বিলাক বনাই যে এ কাটাটোোক বা আঁচলি নিচা নালাগে জানো?
চেম আচলি নিচিনাই লাগে কিন্তু নহয় আৰু এই যে আৰু।
নহয় নহয় অ'। আকৌ যে তোমাৰ এ তোমাৰ এই যোনটো সাপ আছিলে দেৱতা নাছিলে জানো?
অ', আছিল বাৰু।
অ, ' দেৱতাৰ মাক জনী যে একেবাৰে চোৰেলৰ নিচীনা তাইক খাবলৈ যে বিচাৰি ফুৰে ন?
উম,
উম, আকৌ তাইকো মাৰে মাককো মাৰে। বা, ভাল লাগিলে দেই চাই পেলাই। মানে আগৰ মুভি বিলাকত বা ফিল্ম বিলাকত কিবা এটা মানে মেমৰিজ সোমাই আছে তোমাৰ চালেও মানে আগৰ জামানাত মন পৰি যায় আৰু।
অ', যিমান চালো মানে আৰু চাউ চাউ লাগিহে থাকে।
আমনি নালাগে সেইবিলাক চাই। আৰু এতিয়া যেহেতটো অকমান চালে আৰু চাব মন নাযায় আৰু।
চাব মন নাযায় আৰু আজিকালি মৰি বিলাক তেনেকুৱাহে আৰু কিন্তু এইবোৰ তুমি চালে চাই থাকিব পাৰা।
অ', এই যে যিমানেই নোচোৱা তোমাৰ,
অ', আমাৰ মায় তো এতিয়াও চাই থাকে।
উম,
আগতে সৰুকালতো চাইহেই অ', আমাৰ এতিয়া চোৱা নহয় মান। এতিয়া তোমাৰ চব ব্যস্ত হৈ গল যে তাকেহে তটা টিভি যে গোটেইখিনি গোট খাই যাওঁ ন।
অ'।
এখন ঘৰত এটা টিভি গোটেই খিনি আহি বুট খাই পেলাই চাওগেহি।
উম,
বৰ ভাল লাগিলে দেই সেইখিনি সময় সৰুকালৰ সময়খিনি মানে তোমাৰ বহুত স্মৃতি আছে।
উম।
উম, তাৰ পিছত দাদা দাদাহঁতৰ লগত তোমাৰ কাবাদডী খেলোঁ। আকৌ তোমাৰ লুকা ভাকু। এই বহুত মেমৰি বাকী তোমাৰ হেৰি কি কৰিম বুলি ভাবিছা?
এবাৰ মই কাপোৰৰ বিজনেছ কৰিম বুলি ভাবিছোঁ।
কাপোৰৰ বিজনেচ, ক'পা লবা কাপোৰ?
কাপোৰ তেজপুৰৰ পৰা ল'ম বুলি ভাবিছোঁ এবাৰ। এনে কৰিছোঁ ব্ৰইলাৰ ফ্ৰ্মৰ।
অ', অ',
অ', এতিয়া মানে মোৰ লগৰ এজনীয়ে চলাই আছে তাতে অ', আছেতো।
লাভ আছে ন?
লাভো আছে বাৰু লোকচানো আছে। এতিয়া গৰম দিন তাতে অ' কৰা যদি কৰিব। পৰাাৰ।
পাৰি অ' তোমাৰ তাতে আহ হাঁহটো। প এনেককা পোৱালি লৈ আহিলো পোৱালি লৈ আহি তাৰ পিছত তোমাৰ। দানা চানা খুৱাই পেলাই যদি ডাঙৰ কৰি পেলাই এটা হাঁহ পাঁচশ মানতো ল'ব দিবই ন।
অ' পাঁচশত লাগিবই আমাৰ ফালে এ আৰুহে দাম হৈছে।
আ গাামছে নেকে
উম
অ তেনেকে তোমাৰ ফাৰ্ম খ খুলি পেলাই কিন্তু বিজনেচ কৰিব পাৰি এ আজিকালি বহুত বিশ্বাস আহিলে নহ তমাৰ ইউটিউবতে চাই লোৱা ইউটিউত তুমি যদি ভিডি' এটা দিয়া তেনেহলে তোমাৰ আহ টেন হাড্ৰেড কে বো তোমাৰ হাড্ৰেড ডলাৰ দিয়ে এতিয়া ইণ্ডিয়ান কাৰেঞ্চিত এ ওৱান ডলাৰ নব্বৈ টকা হয় এতিয়া নাইনটি ছিক্স হ'লো বোলা মানে তাৰ হিচাপতটো বহুত দিয়ে ন
অ
উম মানে ইনকামতটো ভাল হয় তটো হেৰি পৰা ইউটিউবৰ পৰা
উম
উম তেতিয়া তাকে ভাবিছো মই তাতো যদি ভিডিঅ' চিডিঅ বনাও বা তোমাৰ এতিয়া চচিয়েল মিডিয়াই হওক তাত যদি তুমি ভিডিঅ' এটা বনোৱা ভাইৰেল হ'ল তেনেহ'লে তাৰ পৰাা তোমাৰ গ্ৰোথ হ'ব আকৌ তোমাৰ ইউটিউবত হ'ল
উম উম
তাৰ পৰাা গ্ৰ'থ হল তোমাৰ গ্ৰ'থ হলে তোমাৰ ইনকামটোও বাঢ়িলে নে তোমাৰ তোমাক চিনি পোৱা মানুহ বিলাকো বাঢ়িলে তুমি কিবা এটা শিকিব পাৰিলা
অঁ
এতিয়া মানে কি হয় তুমি যদি কিবা এটা কৰ্চ কৰা মানে অফলাইন যদি কচা কৰা তোমাক এবাৰেই শিকাব এইটো যদি সেইটো কৰছে তুমি অনলাইন শিকা বা ভিডিঅ' থ্ৰুৱেদি শিকা তেনেহলে সেইটোতটো তুমি বাৰে বাৰে মানে তোমাৰ আকৌ ঘূৰাই চাব পাৰা ন
উম
তেনেকুৱা এটা ভাল আৰু তোমাৰ ইউটিউবৰ এনেকুৱা চচিয়েল মিডিয়া টাইপৰ
অ
তাত তোমাৰ এনেকুৱা যে তোমাৰ যোনবিলাক আমি কাম কৰিম বা মোৰ কাপোৰ দোকানখনে আছে বা মোৰ বিউটি পাৰ্লাৰ খনে আছে বা মই যদি ব্ৰইলাৰ ফাৰ্মে খলো দেন তোমাৰ সেইখিনি ছ'চিয়েল মিডিয়া থ্ৰুৱেদি মই দিব পাৰিম তেতিয়া মোৰ গ্ৰাহক বিলাকো আহিলে
সেনেকেই কৰিব পাৰি আৰু
অ এইবোৰ ক্ষেত্ৰত তোমাৰ ছচিয়েল মিডিয়াটো ভাল আৰু
অঁ
এতিয়া এজনী মানুহে দেখা নাই তোমাৰ এই সৰু মানে তোমাৰ ডেইলি লাইফৰ ভিডিঅ' বনাই বনাই এতিয়া তোমাৰ কিমান হাজাৰ হাজাৰ পইচা কমাই আছে
অ
ফেচবুক ইনষ্টাগ্ৰামৰ থ্ৰেদি আৰু কিছুমানৰ কিন্তু বেনো হৈ যায়
উম হয় বাৰু
এনেই এনেই বেন হৈ যায় কিয় কৰি দিয়ে জানো বাকীত মই মই গলে আকৌ দিবা ডিচকাউন্ট
অ দণ্ডিয়া আহিবা
কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিবা।
অ, তুমি কোৱা কিমান মান দিব লাগিব।
মই তোমাৰ কাষ্টমাৰ লৈ যাম দিয়া মোৰ লগৰ বিলাক
অ, ব' লাগি
অ, তেতিয়া তোমাৰ এই হেৰিটোও বাঢ়িব, পইচাটোও বাঢ়িব তেতিয়া। নহলে মই অকলে গলে তুমি মোক ডিচকাউণ্ট দি দিয়া তোমাৰনো কি লাভটো হ'ব।
অ, লয়।
এইকেইদিন তোমাৰ গৰমত অ, একেদিন তোমাৰ গৰমত পুৰা ঠাণ্ডা পানী খাই, খাই মা মা ব মানে, মাথাহে আহিছে মাত, চাত বহি গৈছে পুৰা।
উম
উম, আকৌ মাজুল তোমাৰ ভাওনা আছিলে যে মোৰ।
অ'।
এ ঔষধ, চৌখত খাবা ময়ো তোমাৰ ঔষধ, চৌখত তেনেকে মানে তোমাৰ কফ, চিপটো খাই আছো যাতে গাওতোহক কাওঁটো হলে বহুত অশ্তি লাগে নহয়।
অ'।
মইতো খাই আছো ডিঙিডাল চেৰা, চেৰা থাকে। এ, নকবা আৰু ডেইঞ্জাৰ মানে ই মৰি যাব লাগিব দেই এইটো মানে হ'লে এনেকুৱা লগাগে তোমাৰ জীৱতো ওলাই আহিব নেকি এটা কাহ মাৰিলে।
অ'।
তজন মায় বোলে ইমান কাঁহি আছ চপ নাখাও কিয় তেতিয়াহলে তোমাৰ যেতিয়া কাম হয় তেতিয়া কউ চৰা নাথাকে। যেতিয়া কা নহও বতিয়া তোমাৰ আমাৰ ঘৰত যে কপ চিৰাপ মানে বটল, বটলে পৰি থাকে।
অ, চবৰ ঘৰতে এনেকুৱাই।
নাই, উম।
আমাৰ ঘৰতো এতিয়া ঔষধ এনেই পৰি আছে যেতিয়া বেমাৰ হ'ব তেতিয়া একো ঔষধ নপাবা।
নাপাবা অ, তেতিয়া বিচাৰিলেও নোপোৱা বিচাৰিলে এক্সপাইৰ গুচি যাব। সেই আমু খে তামো খে অ'। অ', অ', হেৰাই থাকিব প্ৰায় ভাগতো হেৰাই থাকে।
অ'।
সেইটো মানে ঘৰ, ঘৰ কি কাহানী হৈ গৈছে আৰু।
উম, সবৰে এইটো।
একে চবৰে মানে গতি যোনটো বস্তু এতিয়া তুমি এ, যোনতটো বস্তু নালাগে সেইটো তোমাৰ চকুৰ ওচৰতে থাকিব। যেতিয়া তোমাক বহুত ইম্পৰটেন্ট মানে সেইটো বস্তু লাগিবই লাগিব। সেইটো সময়ত তুমি কিন্তু এইটো বস্তু নোবোৱা বিচাৰি।
উ, মোৰো, মোৰো হৈছে এন বুবাৰ হৈছে দেই বস্তু বিচাৰি থাকিম নাপাওঁ আৰু যেয়া তেতিয়া নালাগে সি সমুসতে ৰখিব আৰু কিছুমান বস্তু সন্মুখ কথাকিল দেখি নাপাও।
আহ, সন্মুখত থাকিলেও দেখি দাবা তাৰপিছত মায়ে আহি কয় এইডাল কি হৈছে হে মটইকেইটা চাই গৈছিলো ক'ৰ পৰা আহিলে। মানে কেতিয়াবা নিজৰা লাগি যায় উওল্টা-পুল্টা।
উম।
হেল্ল?
পিছে হ'ব দিয়া ন।
অ, ঠিক আছে দিয়া।
হেল্ল' অ, আজি একৈছ মিনিট কথা পাতিওঁ অ, হ'ব।
দিয়া ৰাখিছো।
উম,